হেল্ল' আহ কি কৰি আছা
আছোঁ এনে তুমি
অ মইও এনেই বহি আছো গৰম কাৰণে আমাৰ ভালে ছ্বাদতে বহি আছো
অ আমাৰো এতিয়া বহুত গৰম এতিয়া বৰষুণে দিয়ে নেকি আৰু
আজি দিব কিজানি বৰষুণ সফালে আকাশত ত দেৰকণী মাৰি আছে আৰু অ দেখাত ইমান ভাল লাগিছে সেইকাৰণে
ভালতো লাগিছে আহ চাহ খালা
আহ খালো তুমি উম কি দি খালা
আজি কিবা পাঁচটা দিছিলে
পাঁচটা না
তোমালোকৰ
আমাৰ এইটো আজি চাওমিন দিছিল কিন্তু নাখালো এইটো দোকান অলপ ওলাই গৈছিলো বাহিৰত তাতে তাৰ পৰা বিস্কুট লৈ আহিলো থিকে খালো গাখি চাৰ লগত এ আমাৰ কলেজৰ ইফালে এটা ৰিজৰ্ট আছে ইফালে অলপ বেছি নহয় আৰু এইফালে দহ কিলো দহ মিনট অ এশ মিটাৰ হ'ব কলেজৰ পৰা আৰু
আহ ওচৰতে আছে দেখোন
গলো আৰু তাতে এইটো নামটো চাংৰিজত হয়
অ ধুনীয়া নে জাগাটো
অ ধুনীয়াাই আছে মানে আমি আহ দুজনে গৈছিলো দুজনিয়ে পিছে ফটো চটো মাৰিলো আৰুফালে বেছি সময় নহয় এক ঘন্টাৰ কাৰণে গৈছিলো এ মই আৰু মোৰ ফ্ৰেণ্ডে গ'লো যাৱাৰ ক হোষ্টেলৰ পৰা ওলাই তাতে ফটো মাৰিলো আকৌ ৰিজৰ্টত সোমাই ৰাস্তা তাতে মাজতে ফটো তোলাক খুব ভিতৰত যায় ভিডিঅ' বনালো ফটো তুলিলো ভালেই লাগিছে বাৰু ফটো বিলাক অলপ ভালে হৈছে কাৰণ পিছফালে পাহাৰ আছে ন আৰু অলপ মানে আজি আভা টো চাফা আছিল দেখাত ধুনীয়া লাগিছে আৰু ভালেই আছে উ আকৌ অ অ গোটেই দিন ইমান গৰম ৰুমত থাকিব নোৱাৰে ন মই মোৰ চুৰ বিষাই যায় গোটেই দিন মবাইল চাই চাই উ তুমি গ'লা নে নাই বাহিৰত
আজি মোৰ যোৱাই হোৱা নাই কাম আছিল অলপ হোষ্টেলতে চাফা তাফা কৰিলো ৰুম চুম কাপোৰ কানি ধলো ত' তাতে যোৱা নহয় হ'লে আ যি কেণে কতো মোৰ
অ আমাৰো লেতেৰা হৈছে মোৰ ফেন বিছ মানে এইটো টেবুল চেবুল কৰিম এনেই কৰাই ইচ্ছা নহয় ইমান গৰমত বাপৰে ভাত চাত তো খোৱাৰ ইচ্ছা নহয় ৰাতিপুৱা ৰা ৰাতিপুৱা আজিতো টোপনিৰ পৰা উঠিছো এ নটাৰ পিছত চাৰে নটাত
অ হ
আৰু মোৰ ফ্ৰেণ্ডে মানে চাৰ্চত যাব খুজিছিলো কিন্তু সেইটোও যোৱা নহল মানে টোপনিৰ পৰা মানে ইমান দেৰিকে উঠিছো নগলোৱে আৰু অ সেই টো পিছে আহ মই উঠি কেনে মখ চুখ থৈ পুৰি খালো খাই কিনো গোটেই দিন বিচনা পৰি পৰি মোবাইল চাই চাই চকু বিষাই গল মোৰ বিষাই গ'ল গৰমত থাকিবই নোৱাৰো ইমান পিছে মোবাইলতটোত থৈ কেনে অলপ বইচ থাকিলো তাৰ পিছত আকৌ গা ধুলো গৰমৰ কাৰণে গা ধোৱাৰ পিছত এনে ফ্ৰেণ্ডৰ লগত কথা পাতিলোঁ আৰু মোবাইল থৈ পিছে পিছে আকৌফালে এ আঢ়ৈটা তিনিটা বাজিল আৰু তেতিয়া ঘৰত ফোন কৰিলো ঘৰত দে মা দেউতাৰ লগত কথা পাতিলো ভালে আকৌ বাইদেউ কল কৰিলো কৰি কথা পাতিলো পিছে পিছে আকৌ ত এইটো ভাত চাত খালো আৰু ভাত দালি দিছে ইয়াতে দালিিতটো না নাখ অ মানে পিঠা দাৰি দিব আৰু ভাল নালাগে স আৰু কিবা ভাত কেেৰেলা ভাজি দিছে সেইটোও না
অ সেইটোয়ে ভাল নালাগে
অ পিছত অ মই আৰু মোৰ ফ্ৰেণ্ডে দুজননে মিলিয়ে অ কিবা এইটো পিয়াজ কে পিয়াজ সৰু সৰুকে কাটি আৰু শুকান জলকীয়া পুৰি তেল আলু দি এই দুইজনে এটা কাঁহীত খাই দিলো হু ভালকে আৰু ইটো অ টো দালিতকেও অলপ মানে টেষ্টি হে আছিল ভাল নালাগে ন উ মানে ৰাতিপুৱা পুৰি খাইছিলো পুৰি খোৱাৰ পিছত আৰু এইবিলাক ভাল নালাগে উম পুৰি খালে আৰু খোৱাৰ কথা মনতে নাথাকে আৰু মানে আৰু ফুৰি খালে গোটেই দিনতটো ইমান বেয়া লাগে কপ় আৰু তাৰ এনে মানে হাত কিবা এক্সাৰচাইজ কৰা লা থাকিলে কিবা হা চলা থাকে থাকিলে কাম চাম থাকিলে একো নহয় কিন্তু গোটেই দিন খাই শুই থাকিব লাগে ন সেইকাৰণে আৰু ইমান বেয়া লাগে উম
প ভল
এনেকে পুৰি খোৱাতটো ইমান ভালো নহয় না শৰীৰৰ কাৰণেও খাম বুলি পৰিয়ালক ঘুগুনিয়াই দিছিল
অ চান্ চানি দিয় আৰু ব চান্দে
উম দিয় আগতে বুধবাৰেও দিছে কিন্তু এতিয়া বুধবাৰে মানেউ অ ডিউটি চলি আছে আৰু গৰম কাৰণে বুধবাৰে নিদিয়ে অকল ৰবিবাৰে দিয়ে
দিনৰ কি দিব
আজি ৰাতিটো আজি মাংসয়ে দিব আৰু অ বনায় বনায় আছে কিজানি আজিতো আমাৰ চিকেনে দিব উ মটন তোৰ মটন দিয়াৰ মানে গ'ল আৰু
অ অ অ
মটন আৰু চিকেন দিয়ে
অ তোমাৰ তুমি বনোৱা নে
অ মই বনাও
উম উম উম
আজিয়ে নবনাও
অ অ অ মতেনৰ ৰেচিপিটো দিবাচোন মোক মানে লাগিছিল উম
উম মটনতটো এনেকেই চ এনকে উ চিকেনৰ নিচিনাাই আৰু অলপ কিবা অলপ বেছিকে আৰু এইটো ভাজিব লাগে মাংসতটো
অঁ
অ পিয়াঁজ এইটো যি যি দিয়ে মাংসত এইটো সেই সেইখিনি দিব লাগে আৰু ত যিখিনি দিয়ে
আহ অ
আদা নহৰু উ তাৰপিছত জলকীয়া
উম
এইখিনিতো লাগিবই উ তাৰপিছত হালধি এক ঘন্টা দেৰ ঘন্টা লাগে আৰু এইটো বনাওতে মাংসখিনি মানে অলপ ভালকে বনাব গলে আৰু সেনেকে টাইম লাগিব যদি মানে মানে ভালকে বনাই আৰু সোৱাদকে বনাব গলে অলপ সময় লাগিব হয় না লাহে লাহে উম ভাজিব লাগে বেছিক এনেকে মানে এ জুই দি বনাব গ'লে মানে মানে ওপৰে ওপৰে খালি মানে হব আৰু ভিতৰত আৰু কেঁচাই থাকিব নহলে জলকীয়া এইবিলাক নিমখ চিমখ না যাব না
অ অ আচ্ছা উম
আইয়া ইফালে আমাৰ বৰষুণে দিব ইমান ইমান ঢেৰেকণি মাৰি আছে
ধেৰেকণি মাৰি আছে
উম
উম
উ
আৰু লিখা ভাল বেয়া মাজতে তাকে চাইমিন আছে ইমান কৰা হোৱাই নাই কমপিট হোৱা নাই তেওঁলোকে
উম মোৰো আছে বহুত বাকী কিন্তু লিখাৰে ইচ্ছা নহয়
অ তাকেতো আকৌ কেস্পেণ্টেচন কেছ ষ্টাডি আছে সেইখিনি হোৱাই নাই এতিয়ালৈকে মোৰ
উ মই মই দি মই কেপ্লাইন চাৰিটা দিলো মেমএএতিয়া লৈকে চুয়াই নাই চোৱাই নাই সেইখিনি আকৌ ঘুৰাই দিলে আকৌ কিবা কিবি বেলেগ বেলেকে লিখিব লাগিব কিবা হয় দেখায়ে নাই এতিয়ালৈকে সেইটোয়েই টো কিবা হয় আৰু
উম উম তাকেইতো
হ কালিৰ পৰাটো আকৌ ক্লাছ ন
অ আমাৰো মান দে কালিৰ পৰা ক্লাছ এই আমনিয়ে লাগে সোমবাৰ দিনটো আহিলে আৰু
সেইটোয়ে সোমবাৰ আহিলে কেনেক কেতিয়া বোলে দিনটো যাব শনিবাৰ আহিব
সেনেকে লাগে অ যেন তেন শনিবাৰ দেওবাৰতো আহে
সেইটোয়েইটো ক কেনেকে গুচি গ'ল গমেই নাপালো কালি শনিবাৰ আছিলে অ সে আকৌ শনিবাৰ আহিলে মন এনেকুৱা লাগে সেইদিনা দেখোন সোমবাৰ আহিছিল আজি শনিবাৰ হৈ গল দিন বিলাক দিনবিলাক ইমান সোনকালে যাই আছে
সেইটোয়েটো আৰু দেওবাৰতো ইমান জল্দি পাৰ হৈ গল আজিও টাইমি নাপাওঁ কাম চাম কৰোতে শেষ হ'ল
সেইটোয়েতো ভালো নালাগে ইমান সোনকালে যায় গৈছে আৰু সময় বিলাক
সেইটোয়ে
কি যে হব আমাৰ পঢ়াখিনি পৰীক্ষা ফাইনেল পৰীক্ষাও আহি আছে
সেইটো এইবাৰতো একো মোৰ কৰ্চ কমপ্লিতে হোৱা নাই কিবা হয় বেকে লাগে নেকি আৰু
বেক চেক যদি লাগে তেনেহলে তো সেষে আৰু
বেক লাগিলে টো চেচ
বি এ তো যেনে তেনে পাছ কৰিলো আৰু
উম ছেকেণ্ড ইয়েৰটো হেয়া
বুজিয়ে নাপাও এতিয়া লৈকে গমেই পোৱা নাই মানে কেনেক কোৱা পঢ়াতো ধৰিবই পৰা নাইছে কিনে আৰু মানে কেনেকে পঢ়িব লাগে লাগিব কেনেকে পঢ়িলে মানে আৰু হ'ব ফাৰ্ষট ইয়াতো অলপ অলপ বুজি পাইছিলো এইটো এতিয়ালৈকে ছেকেণ্ডিৰ ইয়াৰত প়ঢ়াটো ভাল
নাই নাই মোৰো একেই পাই নাই মই বহুত মানে প্ৰব্লেম হ বু বলে
সেইটোয়েটো ক্লাছ কৰি আছে অকল সিহতে আৰু ক্লাছতো ভালকে মনযোগ নিদিয়ে ইমান সময়কে ক্লাছ কৰিলে মন নাযায় ক্লাছৰ অকল ক্লাছ কৰিয়ে আছে আমাৰ নিচিনা আমি বহিয়ে আছো
উম
উ মাজো কি হ'ব আহ আহ আহ
উম উম উম